অঁ, বুধু অঁ, শুনা পাইছে নে?
অঁ, অলপমান হেৰি হয়তো তুমি হেডফোন টো লৈ আছা। চাগে চোৱাচোন অঁ, খুলি দিলে বেছি ভাল হ'ব চাগে, মোৰ মানে অলপমান হেৰি হৈছে মানে।
অঁ', অঁ', ঠিক আছে, মই ভালে আছা না
অঁ আছো দিয়া আছো দিয়া ভালে আছো দিয়া
অঁ মানে বহুত দিন হ'ল তোমাৰ লগত একো বাৰ্তালাপ হোৱা নাছিল সেইকাৰণে ভাবিলোঁ মাক ফোনো কৰোঁ আৰু অকণমান বিষয় এটাৰ ওপৰত আলোচনা কৰো মানে বিষয়টো হ'ল মানে আমাৰ যি দিনত বৰ্তমান সমাজক ভৱিষ্যত প্ৰজন্মৰ মানে নৱপ্ৰজন্মৰ যি মানে যুৱকসকল আছে যুৱসকলৰ যি মানে যুৱশৃংখলতা দিনক দিনে বৃদ্ধি পাই আহিছে সেই এ সেই বিষয়ে মানে অকনমান আলোচনা কৰোঁ ভাবিছো মই যদি তোমাক প্ৰথমে হয় হয় মই যদি তোমাক প্ৰথমে সুধো যে যুৱ আজিকালি যুৱক সকলক ইমানেই যি ধৰণৰ মানে অসৎ কামবিলাকত লিপ্ত হৈছে। সেই আৰে তুমি বিশেষ কাৰণ, কি বুলি ভাবা?
হয়, বিশেষ কাৰণ প্ৰথমতে শিক্ষা বুলি ভাবো, শিক্ষাটো- দুই, ভালকে গ্ৰহণ নকৰে তেওঁলোকে শিক্ষাৰ অভাৱ, প্ৰথমতে শিক্ষাৰ অভাৱ যদি ভালকে গ্ৰহণ, নকৰে তেনেকুৱা মানে কাৰ্য, দিন মানে লিপ্ত হয় তেওঁলোকে আৰু, - দুই নম্বৰ কথা মাক- দেউতাকক সন্মান নকৰা। এনেকুৱা মান -মানে, লৰা- ছোৱালী, ছোৱীলীবোৰক সেনেকুৱা সেইবিলাক বুলি ভাবো মই।
হয়- হয় মই ইয়াৰ লগত আৰু এটা কাৰণ বুলি ভাবো মানে বৰ্তমান আত্মসং, -স্থাপন নোপোৱা। সময়মতে বা ভবা মতে। তে, - সংস্থাপনবোৰ নাপায় তাৰ বাবে তেওঁলোকে মাদক দ্ৰব্যত মাদক, ওঃ ইয়াৰ এটা প্ৰধান সমস্যা। কিছুমানে মানে মাদক দ্ৰব্য কিছুমান সেৱন কৰিও তেওঁলোকে মানে যুৱ, শৃংখলতা বৃদ্ধি পায়।
হয়- হয়, নিশ্চয় -নিশ্চয় -নিশ্চয় আমাৰ ইয়াত, তে মানে ৰাস্তা - ঘাটে মানে, প্ৰায় এনেকুৱাই দেখা হৈছে আজিকালি।
অহ ', অহ ', এই ৰাস্তাৰ ফুটপাথত, ক'ৰবাত গছৰ তলত, তিনিআলি চকত, আড্ডা মাৰিব। মানে আড্ডা মাৰি অহ, হয় তাৰ সলনি যদি তেওঁলোকে অকণমান, ভাল -বিষয় বা চিন্তা -চৰ্চা কৰিলে, যেনবা সৰু -সুৰাকৈ যদি কিবা, ব্যৱসায় -বাণিজ্য বা সৰু চাকৰিত, তাও যদি কৰি থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকৰ সেনেকুৱা বেয়া চিন্তা কৰাৰ মানে, সময়ো নহলহেঁতেন। সময় নাথাকিল হয় আৰু মানে, তেওঁলোকৰ সেই সময়খিনি ভাল, এটা মানে উপাৰ্জনতো ব্যয়ৱহাৰ হ'ল হয় নহয় জানো
অ ঠিক কৈছো ঠিক কৈছো হয় বাৰু
এতিয়া যদি মই যুৱ যুৱ সকলৰ যিহেতু আমি এয়া বৰ্তমান যুৱ গতিকে তুমি কি ভাবা মানে সংস্থাপন আমাৰ হয় আমাৰ ভবাম সংস্থাপনবোৰ মানে আহিচে নে এবাৰ কৰিববোৰ আহিছে নে সংস্থাপন
হয় হয় হয় আমাৰ যিহেতু চৰকাৰখনে বহুত চেষ্টা কৰিয় আছে যিহেতু আমাৰ মানে কি এই এ মানে নতুন নিযুক্তি কাৰণে মানে চাকৰি কাৰণে যি তটো পৰীক্ষা সমূহ পাতিছে যিহেতু অ এই দু টো হৈয়ে গ'ল আমাৰ এই এই পৰীক্ষা সমূহ আৰু এই এই বছৰো পাতিবলৈ গৈ আছে যিহেতু সেই ল'ৰা ছোৱালী বিলাক মানে এই তাতে গুৰুত্ব দিয়াতটো মই বিচাৰো। তেওঁলোকে তেতিয়া মানে টো ভাল হৈ যাব বহুত ভাল হৈ যাব আৰু তেওঁলোক মানে মানে সংস্থাপনটোটো হৈ যাব আৰু
তাকেতো আগতেতো বহুত বেয়াই পৰিস্থিতি আছিলে কিন্তু বৰ্তমান চৰকাৰখনে মানে যি মানে যুৱসকলৰ বাবে কিছুমান আঁচনিকে ধৰ কৰিবা চা পৰি পথ কিছুমান মানে উলিয়াইছে তথাপিও মই ভাবো মানে যি মানে হাৰত দিবও লাগিছিল পৰ্যাপ্ত টো হোৱা নাই বৰ মানে ধৰা তোমাৰ মানে এই এই যোৱাতো বা সেই নিযুক্তি সময়ত শুনিছিলো যে উম, এক লাখ চা শৰীৰ বাবে প্ৰায় বিশ লাখ মান যুৱকে মানে, এ মানে জনাই গতিকে এনেকুৱা হ'লেতো কেনেকে হ'ব, চাকৰি আছে ধৰা এক লাখ, এতিয়া বিশ লাখৰ যদি আবেদন চৰ দিয়ে তো আৰু কেনেকুৱা ধৰণৰ কথা, উম! তুমি কি ভাবা এই বিষয়ে?
তাকেই ভাবিছোঁ মানে যিহেতু তুমি ক'লা সেনেকুৱা। তাকেই ভাবিছোঁ মানে এটা কথা ভাল কিন্তু যতে সেই প্ৰস্তুতিটোৰ কাৰণে তেওঁলোকৰ অভ্যাসটো ভাল হৈ যাব। প্ৰথম কথা হয় ন নহয় অ অঁ পঢ়াখিনিয় কামত দিব মানে বেলেগে, চাকৰিয়ে হওক বা অমুক চাকৰিয়ে হওক তোমাৰ যদি চ হয় চাকৰি নহ'লেও যদি কেতিয়াবা ইন্টাৰভিউ দিবও গৈছে, সেই প্ৰশ্নসমূহ বিলাক মানে উত্তৰসমূূহ মানে, তেওঁলোকলৈ কামত দিব। উম!
ঠিক অ ঠিক কথাইে কৈছা, এতিয়া মানে বা তাৰোপৰি যদি আৰু সময় প্ৰধান মানে। সমস্যা হৈছে, মই অকণমান আগত কোৱা ধৰণেই। এই মাদক দ্ৰব্যবোৰ সেৱনত। ফলত তেনেকুৱা ধৰণৰ মানে সমস্যাৰ সৃষ্টি হয়। যুৱ প্ৰজন্মৰ মাজত
মাধৱদেৱ মানে, এইবিলাক মানে, বেয়া বস্তু যেতিয়া গ্ৰহণ কৰে, তেওঁলোকে প্ৰথম কথা মানে নিজৰ দেহৰ কষ্ট হয় খেতি হয় বহুত, এটো ব্ৰি বৃহৎ খেতি হয়। যতে ততে মৃত্যু মুুখতো পৰে কেতিয়াবা। কেতিয়াবা মানে হৈছে এনেকুৱা, তুৰ মুখতে পৰিছে।
সেইবোৰ খাই মানে বাইক গাড়ী চলায়, গাড়ী চলাইতো নিজৰ লগতে আনৰো মানে এক্সিডেণ্ট কৰি। ক্ষতি কৰে তাৰ লগতে আকৌ এটা হ'ল তোমাৰ মানে সেইসমূহ দ্ৰব্য বৌ গ্ৰহণ কৰা পিছত মানে ভাৰসাম্য হেৰুৱাই পেলাইতো এই ভাৰসাম্য হেৰুৱাৰ ফলত বিভিন্ন অসৎ কাৰ্যত লিপ্ত হয় চুৰি ডকাইতিৰ পৰা আদি বিভিন্ন ধৰণৰ হয়নে
হয় হয় সেইদিনাখন মই বাতৰি মানে বাতৰি কাকতত পালো যে এটি মহিলা তাৰ পৰা মানে এই সোণাৰ চেন কাঢ়ি লৈ গল মানে চিলনী চুৰ বুলি যিহেতু কওঁ আমি এই সেনেকোৱা তেন সেইবিলাক ল'ৰাই মানে ল'ৰা এইবিলাকেই মানে
হয় হয় তাকেইতো তেওঁলোকে মানে হিতাহীত গান হেৰুৱাই পেলাইতো যে তাৰ ফলত মানে আৰু আৰু মই এটা মই শুনিছো যে মানে এই যিটো মানে ড্ৰাগছ জাতীয় যি দ্ৰব্য নিচা জাতীয় দ্ৰব্য সেই দ্ৰব্যবিধ মানে সেৱন কৰাৰ ফলত বোলে মানে এ মূৰত মানে একো বিশেষ মানে হিতাহিত জ্ঞান নাথাকে ফলত মানে তেখেতে আৰু যদি মানে ড্ৰাগছখনৰ বাবে বিভিন্ন ধৰণে মানে পইচা ল'বলৈ মানে তেওঁলোকে মানে এ হিতাহিত জ্ঞান হেৰুৱাই পেলালে কোনটো ভাল মানে তেওঁলোকে বুজি নাপায় গৈ গতিকে সেই তেনেকোৱাৰ ফলত এনেকোৱা ধৰণৰ ঘটনাবিলাক মানে আমি আজিকালি প্ৰায় দেখিবলৈ বা শুনিবলৈ পাইছো তুমি তাৰ যদি মই এতিয়া সুধো যে এই যুৱক প্ৰজন্মৰ এই এনেকুৱা বাই - বাঘবোৰ যদি আঁতৰ কৰা কৰি কেনেধৰণৰ মানে ভাল অভ্যাস গঢ়ি তোলা উচিত তুমি কি ক'বা এই বিষয়ে?
অ মই ভাবো কি এইবোৰ মানে প্ৰেৰণ কৰিব নালাগে। মানে হেৰি কৰিব নালাগে আৰু এইবিলাক বন্ধ হব লাগে। যিহেতু পুলিচ মানে আমাৰ আৰক্ষী বিভাগে মানে কঠোৰ- কণ কঠোৰ শাস্তি হ'ব লাগে। আৰু যোনে এইবিলাক মানে কৰি আছে, মানে ব্যৱসায় কৰি আছে মানে এই দাগ সমূহ যিহেতু কলা তুমি এই মানে একদম হেৰি, সেই হ'ব লাগে
অ', অ', কঠোৰ হাতে মানে দমন কৰিব লাগে। আৰক্ষী প্ৰশাসনে।
বিচাৰি-বিচাৰি উলিয়াব লাগে। কত আছে, কেনেকে আছে, মানে সেইবোৰ মানে প্ৰথমত সেইবোৰক ধৰিব লাগে। তেতিয়াহে মানে সেইবোৰ যেতিয়া কমিব, ড্ৰাগছসমূহ তেতিয়া মানে ল'ৰা-ছো ছোৱালীবোৰ মানে অলপমান সঠিক পথত ঘূৰি আহ সিটো মই, ভাবো আৰু এ এনেকুৱা ভাবিছো মই, অ', এইটোৱে।
আৰু তেনে কৰিলেহে মানে হ‌ইত তো অকণমান, মানে এনেকু তেনেকুৱা ধৰণৰ কাৰ্যকলাপ বোৰ বাহ্, মানে মই সেইটোৱে ভাবো, তেনেকুৱা ধৰণে প্ৰথমতে মানে কি হ'ব এই বস্তু বোৰৰ মানে বন কৰি দিব লাগে। যৰ পৰা মানে ইয়াৰ এ উৎস, এই উৎ উৎসটো যদি বন্ধ কৰি দিয়া হয়। ধৰা তুমি এখন দোকান খুলিছা, সেই দোকানখনত যিখিনি বস্ত সিটো পাই যদি অ, বেলেগত ক'তো নাপায়, যদি মই তোমাৰ দোকানখন খুলিছা কাৰণে তোমাৰ পৰা আনিব পাৰিছো। তুমি যদি এতিয়া তোমাৰ যদি দোকানখনেই নাথাকে বন্ধ হৈ যায়, তেতিয়া মই সেই লাগতিয়াল বস্তুটো তোমাৰ, দোকানতে যদি পায় কেনেকে মই আনিম এত এতিয়া হয় নে। সে-সেনেকুৱা ধৰণৰ কথ কথা, আজে যদি বস বস্তুটোৱে নাপায়, কিনিবলৈ তেতিয়াহ'লে ত আৰু কোনো কথাই নাই। নিচা হয়, সেনেকুৱাও মানে কিছুমান যদি পদক্ষেপ লয় যে সম্পূৰ্ণৰূপে উৎখাত কৰি দিব পাৰে যে বিলাক য'ত মানে যোনে এনেকুৱা ধৰণৰ ব্যৱসায় কৰি আছে? এতিয়া মানে ভাবো! বহুখিনিয়ে মানে আমাৰ সমাজৰ ভাল প্ৰভাৱ পৰিব বা আমাৰ যুৱ সকলো মানে বিপথে নগৈ মানে ভাল পথে
শিকিব বুলি মই মানে অনু অনুভৱ কৰিছো ইয়াৰ লগত মই আহ ভাল অভ্যাস গঢ়িবলৈ মই আৰু এটা কথা মই ভাবি লৈছোঁ!
অ অ অ শৰীৰ চৰ্চাটো কৰিব লাগিব অ শৰীৰ চৰ্চা কৰিব লাগে ভাল কথা এই প্ৰথমতে এই ভাল ভাল খাদ্য স গ্ৰহণ কৰিব লাগে। এইবিলাক নিচাজাতীয় বস্তু বা একদম অতি দূৰত থাকিব লাগে। ভাল ভাল খাদ্য ফল মূল হওক শাক পাচলি হওক আৰু শৰীৰৰ বাবে কচৰতৰ কাৰণে এই জিম সমূহো আজিকালি বহুত মানে শুনিবলৈ পোৱা হৈছে।
হয় হয়।
ক লাগে তাতে সাজ কচৰত কৰিব লাগে, য়োগা যোগা খন যিহেতু শুনিছো, যোগা কৰিব লাগে। এই সকলো মানে মানে এইবিলাক মানে ভাল দিশত মানে
ঠিকেই হৈছে ঠিক একদম ঠিক কথা কৈছা, হয়- হয় তেনেকুৱা কৰিলে মানে আৰু আমাৰ হা
আৰু-আৰু এটা কথাই সমাজ সেৱা কৰিব লাগে, সমাজ সেৱা কৰাটো অ
অঁ, একদম ঠিক কথা কৈছা, এই সমাজ সেৱা ফলত মানে তেওঁলোক মানে সেই মনবিলাক মানে এ মানে অ সমাজৰ প্ৰতি মানে দায়বদ্ধ হৈ থাকিব। সহায়ৰ বাবে হয় নে নাই, তেনেকুৱা সহায়ৰ যদি সমাজ সেৱামূলক কাম কিছু লগত জড়িত থাকে। তেওঁলোকে মানে বুজি উঠিব দে অঁ সমাজৰ বাবে কোনটো ভাল বা কোনটো বেয়া, তেনেকুৱা ধৰণৰ তুমি খুব সুন্দৰ কথাকে কৈছা। সমাজ সেৱা কথা কৈছা যিহেতু যদি এতিয়া আমি আলোচনা কৰাৰ ভিতৰত এতিয়া যদি যুৱ প্ৰজন্ম সকলে এইকেইটা যদি মই মনত ৰাখে তেতিয়াহ'লে নিশ্চয় হয়তো তেওঁলোকে আগবাঢ়ি মানে ভাল কাম কৰি, নিজৰ ঘৰখন সমাজৰ ভালকে উন্নতি সি কৰিব পাৰিব নিশ্চয়।
অঁ নিশ্চয়-নিশ্চয় পাৰিব, নিশ্চয় পাৰিব। মানে এইবোৰৰ পৰা যদি দূৰত থাকে মানে সেই আৰু। দূৰত থাকিলেহে হ'ব।
তাকেইটো, ঠিকেই কৈছা আমি আজি আলোচনা কৰিলো যে মানে যুৱ প্ৰজন্মৰ উচ্চ শৃংখলতাৰ প্ৰধান কাৰণ হৈছে এক নম্বৰতে এই নিচা জাতীয় দ্ৰব্য সেৱন বা আ এই সোপা চাকৰি উপযুক্ত সংস্থাপন নোপোৱা দ্বিতীয় তাৰ তৃতীয়বিধ হৈছে অ মানে আমাৰ সমাজও কিছুমান পদক্ষেপ লব লাগে যুৱকসকলক মানে পথ প্ৰদৰ্শক হিছ কেইটা মানে দেখুৱাবলৈ বা চৰকাৰ তেওঁ লব লাগে তেনেকুৱা ধৰণৰ এই উৎসৱসমূহ মানে নিচা জাতীয় উৎসৱসমূহ বন্ধ কৰি পেলাব লাগে। এনেধৰণৰ কাৰ্যকলাপ স মোক মানে কৰিলহে আমাৰ যুৱকসকল সঠিক পথ লৈ আহিব বা আমাৰ উন্নতিক হয় অ হৈ যাই থাকিব তেতিয়াহ'লে বন্ধু আজি তাতে নেকি
অ ঠিকে ঠিকে ভাল ভাল আলোচনা কৰিলোঁ আমি অ ভাল কৰিলোঁ ঠিকে আছে দিয়া ভালকৈ থাকিবা অ অহ